হেল্ল'
হেল্ল'
অহ
অ শুনিছানে শুনা পাইছানে
ত
শুনিছানে বোলো।
চো
অ অ অ কি কৰি আছা?
মই এই কেক বনাই আছিলো এই অৰ্ডাৰ এটা আছে কাইলৈ তুমি?
অ হয় নেকি অ কেক কে তুমি কেকৰ অৰ্ডাৰ লোৱা ন?
অ অৰ্ডাৰ লওঁ মই।
অ অ মই এই এতিয়া ভাত পানী খাই উঠি অলপ বহিছো বোলো তোমালে ফোন এটা কৰো খবৰ এটা লওঁ। সেই বুলিয়ে ফোনটো লগালো, অ কেকৰ বিষয়ে কোৱাচোন অলপ তুমি ক মানে কিমান দিনৰ পৰা বনাই আছা ক মানে কৰ'বাত শিকিছিলা নে কি
পাঁচ বছৰ পাৰ হৈ গ'ল বনাই থকা। অ অহ এই দুহেজাৰ বিশ চনত মই শিকিছিলো মানে এই অক্টোবৰ অক্টোবৰ মাহত
অ অ
এ ওচৰৰে বাই বা এজনীয়ে বনাই তাই মানে শিকায়ও আৰু। সেই ক্লাছ দিছিলে ত তাৰপিছত সেই তাই তাত এ শিকিলো তাৰপিছত তাৰ পিছত মই এদিন এনেই মানে ঘৰৰ কাৰণে বনাই চাইছিলো, মোৰ মাৰ মানে জন্ম দিন আছিলে, তাৰপিছত সে বনাই পেলাই মই ষ্টেটচ লগাইছিলো মই আচলতে অৰ্ডাৰ ল'ম বুলি নাছিলো মানে এনে ঘৰত কাৰণে বনাম আৰু এনেকে বুলি শিকিছিলো আৰু। তাৰপিছত সেইটো দেখিব মানে ধুনীয়া হৈছিলে দেই কেক টো তাৰ পিছত সেইটো এ দিছিলো মানে ষ্টেটাচ সেই তেতিয়া মোৰ লগৰ খিনিয়ে সুধিলে মানে এইটো আনিছো কি মই কৈছো মই বনাইছো তাহাঁতি মানে আচৰিত হৈ গল বা মই এনেকে ইমান ধুনীয়াকে বনাও।
নচতে তেনেকে আ এয়া আৰম্ভ হৈ গ'ল আৰু তাৰ পিছৰ পৰা তাৰ পিছৰ পৰা অৰ্ডাৰ লোৱা ষ্টাৰ্ট কৰিলো এতিয়ালৈকে লৈ আছো সেই দুহেজাৰ বিশ চনৰ পৰা এতিয়া
উ চব ছবছৰে হ'ব আৰু এইবাৰ ডিচেম্বৰত।
তাকে ভালেই দেইটো ঘৰতে থাকি পেলাই মানে এটা ইনকাম কৰি থাকিব পাৰি ন?
অহ, তাকে।
অলপ হেৰিবিলাক চাগে মানে বস্তুবিলাক লাগে নহয় চাগে বনাবলৈ যেনেকে অভেন বা এইবিলাক ক্ৰীম -চ্ৰীম তেনেকুৱা ধৰণৰ বস্তুবিলাক কেনেকুৱা
অহ বস্তু যে ধেঢ় লাগে বহুত হৈ গৈছে বস্তু এ' মানে এ' মোকচ থবলৈ জেগা নোহোৱা নিচিনা হৈ যায় কেতিয়াবা ইমান ভৰ্তি হৈ গৈছে, এই ইটো- সিটো দৰকাৰ কৈয়ে থাকে কিনি থাকাই হয়। বেলেগ -বেলেগ মানে চাইজৰ এই হেৰিবলাক আহ কি বুলি কয় যে মানে কেকৰ অহ সেই তিন বিলাক বেলেগ- বেলেগ চাইজৰ বেলেগ -বেলেগ ডিজাইনৰ কিনা- কিনিছো তাৰ পিছত আকৌ বিলাক অ', ফুল -চুল বিলাকো কিনা হয় কিছুমানক মানে এনেকে হেৰিত অহ' মানে লগাই দিয়াকে লাগে যে আৰ্টিফিচিয়েল ফুল তাৰপিছত বাৰ্বি কিনিছো। এই বাৰ্বি এইটো যে পুতলাত
অহ - অহ -অহ এই বাৰ্বি-কেক বিলাক যে বনাই দল -কেক যে তেনেকুৱা ন'।
অহ, সেইটো এনেকে মানে কিনিব পাই সেই দলটো দলটো এনেকে দি মাজত দি দিয়ে আৰু। এই যিটো কেক'ৰ স্পন্সতো যে তাত দি দি পেলাই সেইখিনিত ক্ৰীম লগাই দিয়ে। বহুতে ভাবে সেইটো খাব পাৰি বুলি ভাবে মোৰ লগৰ খিনি নে সুধে বাৰ পাৰি নে মই কওঁ নোৱাৰি বোলো ইমান ন' খাব পৰা হয় ইমান সঁচা -সচি নেদেখে নহয় আৰু এইটো খাব পৰাকে বনাবও নোৱাৰি ইমান এইবিলাক চকু- তকু আঁকি থাকাটো ইমান সহজ নহয়
উম -উম আৰু তথাপিও এটা কাম ঘৰৰ পৰা হৈ থাকে বাৰু অলপ কষ্টও হয় চাগে ন' মানে সময়তো লাগে চাগে কেক টো বনাওঁতে?
অহ, কষ্ট হয় গোটেই দিনটোৱে লাগি যায় মোৰ যে। ডাঙৰ কে'ক হলে আৰু এই সৰু চাইজ কে'ক বিলাকত ইমান সময় নালাগে বাৰু এই যিটো যে বেনটো কে'ক বুলি কয়।
অহ -অহ -অহ বেনটো কে'কটো মানে সহজ ন'?
অহ, সেটো সহজ সেটো মানে ধৰিলোৱা চাইজটো সৰু আৰু বনাওঁতেও মানে বেছি বস্তুও নালাগে সোনকালে হয় সোনকালে মানে আচলতে ম অহ, মানে হেৰিত দিও যে অভেনত দিওঁ যে কেকটো অভেনত দিওঁতে সময়তো একেটাই লাগে কেকটো সিজিবলে মানে বনিবলে কিন্তু অ', কিন্তু সেই তাৰ পিছত এই যিবিলাক ক্ৰীম- চ্ৰীম হানা ডিজাইন কৰা সেইবিলাক মানে বেণ্টো কেকটোত সোনকালে হয় আৰু। ডাঙৰ কেকটোত মানে হেৰিও বেছি লাগে ন' ক্ৰীমো বেছিকে লাগে অ', আকৌ আকৌ এ' ডিজাইন কৰোঁতেও বহুত সময় লাগে।
উম - উম ভালেই বাৰু এটা নিজৰ নিজে এটা কাম এটা জানিলে মানে এটা ঘৰতে থাকি তোমাৰ লাভ হয় চাগে ন'?
উম, লাভ হয় বাৰু। অলপ ধৰিলোও বহুত বেছি নহয় হাত খৰচ এটা ওলাই আৰু নিজৰ।
অহ - অহ ঠিকে মানে কি আৰু উম বেলেগত দোকান খুলিলে দোকানৰ ভাড়া দিব লাগিব চিকৰিটি মানি দিব লাগিব ত' ঘৰৰ পৰা কৰিলে মানে তোৰ সেইটো আৰু আৰু এইটো এনেকুৱা নহয় বনাই থৈ দিবলৈও নালাগে অৰ্ডাৰ দিলে বনাব লাগে আৰু সেইটোযাৰ তেতিয়া কিছুমান ব্যৱসায় ধৰা আচাৰ চাচাৰ এইবিলাক কৰিলে মানে কি বনাই থৈ দিব লাগে মানুহে পতককে মানে বিচাৰি দ আচাৰটোতো আৰু পতককে বনাই দিব নোৱাৰি ন আগৰ পৰা বনাই থ'ব লাগিব আৰু কেতিয়াবা বিক্ৰী নাযাবও পাৰে ত সেইফালৰ পৰা মানে মই ভাবিছো বোলে কেকটো কিন্তু বেয়া নহয় দেই ভাল মানে এইটো ব্যৱসায় কৰিবলে ঘৰতে থাকি তাকে মই মানে দে দেখি আছো যে আজিকালি মানুহে চবে মানে যিকোনো হেৰি এতে অনুষ্ঠানতে কেক লাগিয়ে দেখ ন আজিকালি মানে চবেই কেকৰ অৰ্ডাৰ দিয়ে অ মই ভাবিছো মইও মানে পাৰিলে মানে শিকিম নেকি তেনেকে মানে মনতে ভাবিছো চাওঁ আৰু কি হয়
অ পাৰা মই শিকাই দিম তোমাক মোৰ তাতে শিকিব পাৰিব মই দিম বাৰু ক্লাছ সেই কেইদিনতে
যেতিয়াই দিওঁ মই জনাম বাৰু মই পিছে অকল দেওবাৰেহে দিওঁ দেই
অ ঠিক আছে বাৰু তেনেহ'লে মই তুমি জনাবাচোন বাৰু মই তেতিয়া যদি ফ্ৰী থাকোঁ বা মই সুবিধা হলে শিকি লম। মানে ক্লাছটো ল'ম আৰু
আছে মই জনাম বাৰু পিছে তুমি ম তে আচাৰৰ বিজনেছ কৰিছিলা নেকি
অ অ মই অলপ আচাৰ বিজনেচ কৰিছিলো এনেকে তেতেলী তাৰপিছতে নেমু আৰু বগৰী মানে মিঠা আচাৰ তেনেকে মানে হৈছিলে বিক্ৰীও হৈছিলে কিন্তু মানে মই এই বৰ মানুহ কৈ থাকিব বেয়া পোৱা নাই মানে কৈ থাকিবলৈ মই ভাল নালাগে মানে ইমান আচাৰ বনাইছো লগ তেনেকুৱা ধৰণৰ এনেই ষ্টেটাচ লগাই দিলে কোনোবা কোনোবাই তেনেকে বিচাৰে তাৰপিছতে তেনেকে দিছিলো বাৰু এতিয়াহে খালি অলপ মানে এইটো হেৰি হৈছে মানুহে মানে একেবিলাক আচাৰ খ খাই থাকিব নিবিচাৰে বেলেগ বেলেগ বিচাৰে মোৰ আকৌ অন্য মানে টেঙা আচাৰ বিলাক মানে মোৰ অকমান কেতিয়াবা মানে আমাৰ ইয়াত বতৰটো বেয়া থাকে ন এই বাৰিষা চাৰিষা হৈ থাকে কেতিয়াবা ভালকে ৰ'দ ৰ'দ নেপায় তেতিয়া মানে ভেঁকুৰী যা যাব বুলি ভয় লাগে মানে মোৰ সেইকাৰণে মিঠা আচাৰটো মই বনাই ভাল পাওঁ তেতেলি বা বগৰী সেইটো খৰালি দিনত মানে তেতেলী টো বাৰু বাৰ মাহে পাৰি বগৰীত বগৰী টো ছিজনত হে পাৰি। তথাপিও এতিয়া কোনোবাই বিচাৰিলে মানে। বনাই দিওঁ আৰু তেতেলীটো কাৰণ পতকে বনাই দিব পাৰি আনি পেলাই এনেই অন্য বস্তু বিিলাক আকৌ চিজনতহে টো ছিজনত যিটো হয় যেনেকে আমৰ ছিজনত আম থাকিব লাগিব তেতিয়াই সৰহকে বনাই থব লাগিব কিন্তু বস্তুটো পিছত বিক্ৰী নাযাবও পাৰে আকৌ যদি ভেকুুৰী যায় তেতিয়া মোৰ লোকচান হ'ব সেইকাৰণে মই মানে সেই কোনোবাই যদি তেনেকে তিতেলীৰ আচৰটো অৰ্ডাৰ দিলে এতিয়া অন‍্য নকৰো তিতেলীটোহে মানে অৰ্ডাৰ দিলে বনাই দিওঁ ইমান বেছি নহয় আৰু বা কি অকন কাপোৰ চাপোৰ চিলোৱা কাম কৰো মই
অ সেয়াও হেৰি কৰা নেকি অৰ্ডাৰ লোৱা নেকি
অ অৰ্ডাৰ লও মানে হেৰি বৰ বেছিকে নহয় আৰু এই ওচৰে পাজৰে দুই এঘৰে দিয়ে মানে তাহাঁতে দূৰলৈ যাবলৈ টান পাই মোক মোক দিয়ে ব্লাউজটো খালি মই চিলোৱা নাই লোকৰ নিজৰটোহে মানে চিলাও এনেই মেৰিবিলাক দহি বটা ফলচ লগোৱা মেখেলা চাদৰ চিলোৱা সেইবিলাকহে কৰিছোঁ এনেকে মানে ইমান মই বহুতত ঘৰৰ কামো চব থাকে ন সিমান কামৰ মাজত আকৌ এইবিলাক কাম কৰিবলৈও সময় নাথাকে তথাপিও তাৰ মাজে মাজে অলপ অলপ কৰো আৰু দুই এটকা ইনকাম হয় আৰু ইমান নোহোৱাও নহয় বাৰু সেই এতিয়া মানে আকৌ মন যায় মোৰ কৰিবলৈ মানে কেকৰ এইবিলাক দেখি থাকো যে সেইকাৰণে বোলো মই পাৰিলে বোলো সেইটো শিকি থ'লে কেতিয়াবা কামত আহিব ন
উম লাগে কেতিয়াবা মানে ঘৰৰ কাৰণে বনাব হলেও বাহিৰৰ পৰা কিনি আনাত কে আৰু এই বেকাৰী কেক বিলাক ভালো নালাগে বাৰু খাই
অ সিহঁতে অলপ কম দামী বস্তু বিলাক ব্যৱহাৰ কৰে ন তেল চেল বিলাক
অ তাহতৰ এই ক্ৰীম বিলাক ধুলেও নাযায় কিবা লাগি লাগি ধৰে হাতত
মই বাৰু বেকাৰীৰ পৰা নানো এনেই বেলেগক মানে বনোৱা মানুহকে অৰ্ডাৰ দিওঁ আৰু তথাপিও খুব ইমান খোৱা নহয় বাৰু কেতিয়াবা বাৰ্থডে চাৰ্থডে থাকিলে তেনেকুৱাত লাগে আৰু এনেই কেকটো ইমান খোৱা নহয় বাৰু এনেই নো কোনেনো কেকটো ক্ৰীম লগাই কেকটো খাই থাকে আৰু ন তেনেকুৱা হেৰি লাগে বাৰ্থডে বা অন্য কিছুমান অকেজনত উম বাৰু ঠিকে আছে বাৰু দিয়া হেৰি জনাবা ক্লাছটো কেতিয়া দিয়া হম ঠিক আছে বাৰু হ'ব দিয়া ৰাখিছোঁ
হেল্ল' হেল্ল'